অ' শুনিছো।
আহ কোৱা কি কৰিছা?
বহি আছো আৰু ৱেডাৰ ইমান ধুনীয়া বতাহ মাৰি আছে বতাহ পুৰা উপভোগ কৰি আছো ধুনীয়া একদম।
অ' এটা খুব ভাল পৰিৱেশ নহয় জানো, হয়, হয় খুব ভাল পৰিৱেশ।
উম।
বাকী চাহ পানী কিবা খালানে?
উম চাহ পানী খালো।
আচ্ছা আচ্ছা।
চাহ পানি খোৱা হ'ল কেতিয়াবা হ'ল।
অ', অ'।
তোমাল লগত তাত ঘৰ ভালেই গোটেইবোৰৰ তোমালোকৰ তাতে ঠাণ্ডা বতাহ কিবা গৰম।
আমাৰ ইয়াত বাৰু বতাহটো আছে বাৰু কিন্তু তোমাৰ যোৱা দুদিন যেনেকুৱা এটা গৰম দিছিলে।
উম, উম, হম মানে বতাত টো থকাৰ কাৰণে গৰমতটো ইমানটা অনুভৱ হোৱা নাই।
উম, হম ঠিক কথা কৈছা।
বাকী তোমাৰ পঢ়া পাতি কেনেকুৱা চলিছে?
পঢ়া পাতি চলি আছে ভালেই চলি আছে। এতিয়াতো তোমাৰ বন্ধ এতিয়াতো বন্ধ কলেজ।
অ' এতিয়াতো কলেজ বন্ধ যিহেতু তোমাৰ গৰমৰ বন্ধ।
হম, হম।
এই গৰমৰ বন্ধত পিছে কি ভাবিছা?
ফুৰিবলৈ যাম।
অ', অ' স আছে আজিকালি তোমাৰ ধৰা এ মোবাইল আদি পাই ন কিছুমানে তোমাৰ ঘৰতে মুভি চাব কিবা চাব তোমাৰ মানে ফুৰিবলৈকে যোৱা আগৰ যেনেকে আমি মামাহঁতৰ ঘৰত গৈছিলে সেইবোৰ চাগে নোহোৱা হৈ গৈছে ন। নহয় জানো।
উম, হুম মই যাম মোৰ পেহী ঘৰলে যাম।
অ' বঢিয়া সেইবোৰ ৰাখিব লাগে একচুৱেলি সম্পৰ্কবোৰ থাকিলেহে আমি জীয়াই ৰাখিম হয় নহয় নে ন নহয় ননে।
মই পেহী ঘৰলে যাম বোলো।
মই তোমাক সেইটোয়ে কৈছো আমি বোলো যাব লাগে আমাৰ ঘৰৰ সকলো এ তাত যাব লাগে এই বন্ধৰ দিনাত কাৰণ সম্পৰ্ক বোৰ জীয়াই ৰাখিব জানিব লাগিব নহয় নে।
উম, হম।
উম, বাকী পিছে তোমাৰ এনে সকলোখিনি চব ঠিক আছে যিহেতু এটো কথা সুধো বাকি তোমাৰ প্ৰিপ্যন এনে কিবা কৰি আছে নে বেলেগ কিবা একজামৰ।
একজামৰ প্ৰিপচন এতিয়া মই বেলেগ একো মানে ভাবা নাই এতিয়া ভাবিছো নিজৰ তাৰপিছত মানে ভাবিছো মানে মানে উম সুকীয়া ভাবে আৰু মানে বেলেগ একজাম মানে হেৰি কৰিম আৰু।
অহ, মানে ভালদৰে আৰু যা
হা, হা, হা, হা। বেলেগ দিনা প্ৰেছাৰ নাথাকে আৰু। মানে এতিয়া ফ্ৰকাচটো আছিলে মানে ডিগ্ৰী-ডিগ্ৰীটোৰ ওপৰত মানে, কেনেকে ভালকে মানে হেৰি কৰো সেইটো আৰু।
অহ, কিন্তু আজিকালি আমি দেখি দেখিবলৈ পাওঁ মানে কিছুমান, মানে কিছুমান ধৰা, কিছুমান ছাত্ৰ-ছাত্ৰী ইমানে কনফিডেঞ্চ থাকে। যে তেওঁলোকে মানে আমাৰ, মানে আমাৰ মানে, আমাৰ মানে ঘৰৰ পৰা আমাক প্ৰেচাৰ দিয়ে তোমাৰ ধৰা যেতিয়া আমি মেট্ৰিকটো কমপ্লিট কৰিম ন'। মে মেট্ৰিকটো দিয়াৰ পিছাত আমাক মানে ঘৰৰ পৰা প্ৰেচাৰ দিয়া হয় যে, তুমি হেৰি কৰা তই হেৰি কৰ তই এইবাৰ আই আই টি আই কৰ ঠিক আছে, আমাক এনেকে প্ৰেছাৰ দিয়ে বাট, বাট মইয়ে তাৰে ভিতৰত এজন আছিলোঁ, মোৰ ঘৰৰ পৰা প্ৰেছাৰ দিছিলে আই টি আই কৰিব কাৰণে হা, কিন্তু মোৰ কিন্তু মোৰ মন আছিলে আৰ্টছ ল'ব।
হম।
সেই সময়ত মোৰ ইমান কনফিডেঞ্চ আছিল মইে ভাবি এ দুটাই কৰি ল'ম, দুটাই কৰি ল'ম আই টি আই কলেজত যাম আৰু মই আৰ্টচৰ আৰ্ট যিখন কলেজ সেইখনত মই অকল এক্সাম দিব যাম।
মানে ইমানেই কনফিডেঞ্চ আছিল মানে। কিন্তু লাষ্টত, লাষ্টত মই ভাবিলোঁ লাষ্ট মই বহুত চিন্তা কৰিলোঁ যে ইমান কনফিডেঞ্চ বেয়া ইমানখিনি অহ ইমানখিনি আত্মবিশ্বাসৰ ফলত মই নিজে এটা সময়ত মান প্ৰস্তাব প্ৰস্তাৱ লাগিব সেই ফলত মই কি কৰিলোঁ ৰাষ্ট্ৰ মই যিটো ক'লা বিষয় বুলি কয়, আৰ্ট
হম, হম, হম।
আই, আই টি আই কৰিব নগৈ মই আৰ্টছতে বৰ্তমান মোৰ জীৱন অতিবাহিত কৰি আছোঁ আৰু। তুমি কি ভাবা আত্মবিশ্বাস বিষয়ে, আত্মবিশ্বাস কেনেকুৱা ভবা তুমি?
আত্মবিশ্বাস মানে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আৰু ইতিবাচক কথা ভাবিব লাগিব, লগতে তুমি যে তোমাৰ মানে আশে-পাশে তুমি যিসকলৰ লগত থাকিবা তেওঁলোক মানে সেয়াও তুমি ইতিবাচক মানে, মানে মানুহৰ লগত থাকি থাকিব লাগিব তেতিয়া তোমাৰ কি হ'ব, তেওঁলোকে যেতিয়া তোমাৰ ইতিবাচৰ কথা কব বা শুনিবা তেতিয়া তোমাৰ আত্মবিশ্বাসতটো আৰু বেছি বাঢ়ি যাব ন'।
উম, ঠিক কথা কৈছা আচলতে তুমি ভাবা নে যে, তুমি ভাবা নাই যে উম, জোখতকৈ বেছি আত্মবিশ্বাস থকাটো বেয়া।
হা, জোখতকে বেছি থাকিবও নালাগে, মানে বেছি হওঁক মানে কেতিয়াও তুমি আত্মবিশ্বাসটো আছে ন' ঠিকে আছে, কিন্তু সেইটো বস্তু তুমি জোখতকে বেছি মানে ত' সেইটো অহংকাৰ হৈ যায় ন' জোখতকে বেছি হেৰি হ'লে। সেইটো আত্মবিশ্বাস নকয়।
হয়, অহংকাৰ হৈ যায় একদম ঠিক ঠিক কথা কৈছা আৰু একচেলি সেই অহংকাৰ তুমি যিটো কলা ন' সেইটো মোৰ হৈছে। থাকিলে চাগে কাৰণ যেতিয়া মই বাৰু নিজকে বহুতখিনি জনা বুলি কোৱা নাই, যেতিয়া মানে মই মেট্ৰিক দিছিলোঁ। মেট্ৰি মেট্ৰিকত মানে মোৰ কি হৈছিলে মোৰ বেলেগখিনি বিষয় ধৰা তোমাৰ বিজ্ঞান, গণিত যিটো বিষয়খন মান মই টান পাইছিলোঁ গতিকে মই মানে অসমীয়া, অসমীয়াটোত বেছিকৈ গুৰুত্ব দিছিলোঁ হা।
হম, হম।
তাৰফলত কি মেট্ৰিকত ছেকেণ্ড ডিভিজন যদিও পাইছিলোঁ, মানে ছেকেণ্ড ডিভিভজন পোৱা স্বত্বেও মই মানে অস অসমীয়া বিষয়ত মানে লেটাৰ পাইছিলোঁ আৰু বহুতে কৈছিল যে অসমীয়া বিষয়ত লেটাৰ পোৱাটো ইমান নহয় এনেকা টাইপ এনেকা টাইপত কৈ কৈ মানে মোৰ মানে অহ, যিটো চেল্ফ কনফিডেঞ্চটো বঢ়াই তুলিছিল মানে চবে কয়, অসম অসমীয়াত লেটাৰ পাইছা এনেকুৱা টাইপত মানে। ত' তেনেকুৱা, তেনেকুৱাত মানে তেওঁলোকে সেই সময়ত যদিও কৈছিল কিন্তু মোৰ ফিউচাৰটো তেওঁলোকে তেনেকে মোক উৎসাহ দি দি মানে বেয়া কৰি পেলাইছিল, মই কোৱা তেওঁলোকক মই দুখ দিয়া নাই। সঁচা কথা তোমাৰ তাৰপিছত কি হ'ল মেট্ৰিক দিয়াৰ পিছত মই ইলেভন টুৱেলভ পালোঁ মই ইলেভেনত মই নপঢ়াকে এছামিছ পৰীক্ষা দিছোঁ কাৰণ মোৰ এইটো কনফিডেঞ্চ যে মইো অসমীয়া পাৰোৱে সেনেকে মই সেনেকে মই এলভিন টোৱালফ বহিছিলোঁ অ' সেইটো কোম্পানী মেভেল বয়া কৰি
কনফিডেন্ঞ্চ পুৰা বাঢ়ি গৈছে একদম ন অভাৰ কনফিডেস।
অ' তাৰপিছত তাৰপিছত তাৰিত বাৰু মই ক কাম বেক নোৱাৰিলোৱে মানে ঘূৰি আহিব নোৱাৰিলো আগৰ ফৰ্মত।
উম। মানে কি মানুহৰ কনফিডেন্স থাক শিকিব লাগে হ কিন্তু অভাৰ কনফিডেন্ঞ্চটো সেইটো মানে বেয়া আৰু। অভাৰ কনফিডেঞ্চ মানে কি তোমাৰ এটা মানে গৌৰৱ এটা আহি গ'ল ন অহংকাৰ এটা আহি গ'ল বস্তুটোত।
তে মোৰ এইটো চাগে আত্মবিশ্বাস নাছিল নেকি তুমি যে ক'লা মোৰটো ত চাগে আত্মবিশ্বাস নাছিলে মোৰ এইটো অহংকাৰ আছিল চাগে মই ভাবো, তুমি কি ভাবা?
তোমাৰ অ মানে কি আত্মবি্বাস আছিলে লগত তোমাৰ মানে অহংকাৰো তোমাৰ আহি গৈছিলে সেই কাৰণে তেনেকে হ'ল যদি অকল তোমাৰ আত্মবিশ্বাসতে থাকিলা হয় হা হা যদি তোমাৰ অকল আত্মবিশ্বাসৰ যদি থাকিল হয় অকল তেতিয়া তুমি উম নিজৰ পৰা বিচাৰ ৰাখি ইতিবাচক কথা ভাবি পেলাই তুমি ধুনীয়াকে বস্তুতত ফকাচ কৰি পেলাই তুমি আগৰ ফৰ্মত আকৌ বেক হ'ব পাৰিলা হয়।
হয় ঠিক কথা কছা আচলতে প্ৰত্য়েকজন ব্ক্তি আৰু কয় নহয় তোমাৰ যে হয় বুজি পাইছো এন তোমাৰ এইটো কথা কয় নহয় যে অতি মাত্ৰা সকলোৰে বেয়া।
কিবা কৈছা?
মানে মই এইটো কৈছো যে শুনিছানে?
অ' শুনিছো কুৱোৱা।
মানে তোমাৰ কয় যে অতি মাত্ৰা সকলোৰে বে যিটো কয় সেইে আৰু মানে তেনেকুৱা হৈছিল আৰু বাকী তোমাৰ কেতিয়াবা হৈছে নে আত্মবিশ্বাসৰ ফলত তোমাৰ জীৱনত কিবা ঘটনা।
মানে মোৰ হেৰি মই মানে স্কুলি স্কুলত মানে স্কুলিঙত মোৰ পঢ়া বহুত বেয়া আছিলে ঘৰত মানে কোনো ভবা নাছিল যে মই মেট্ৰিক মানে ভাল ৰিজাল্ট কৰিম চোবাই ভাবিছে ফাইল কৰিব বাত থিৰ্ড ডিভিজন যাব উম, কিন্তু মই কাকো একো পোৱা নাই নিজেই বাছ নিজৰ ওপৰতে বিশ্বাস কৰি ভালকে পঢ়ি পঢ়ি পঢ়ি পঢ়ি পিছত যেনিবা ফাৰ্ষ্ট ডিভিজন আনিলো। লেটাৰ নাপালো লেটাৰ আনিব নোৱাৰিলো ফাৰ্ষ ডিভিজন আনিলো মানে মোৰ উ তেতিয়া মানে একচুৱেলি ক'বলৈ গ'লে মোৰ ক্লাছ টেনৰ পৰাহে মোৰ মানে পঢ়া শুনাতটো অলপ মানে ভাল হৈছে।
আচ্ছা। মানে চোৱা তুমি তুমি কোৱাৰ নিচিিননাাক আমি আচলতে আমাৰ আহ সফলতাাবোৰ হে ৰাইজৰ বা আমাৰ সমাজখনক বা আমাৰ অথচ আমাৰ পৰিয়ালবৰ্গক বাো আমি আমাৰ কষ্ট খিনি নহয় আমি আমাৰ ফলাফল ল তু যি না এুি বাৰু তুমি বাৰ সেইখিনি সক্ষমতা নাপালা।
উম।
ফাইল বুলিয়ে ক'ব ন তুমি তোমাক সেইটো নকয় যে কষ্ট কৰিছিল কিন্তু তু পাছ কৰিলে। তোমাক কষ্ট কৰা বুলিও ক'ব আৰু লগত ভাল ফলাফলটোৰো গুণ গাব।
হম।
তই এইটোকে বৰ্তমান সমাজ বুলি কয়।
উ নাই তেতিয়া মানে ৰিজাল্ট ভাল হ'ল ন। তেতিয়া মানে ঘৰত মানে কৈছে যে নাই এাই ভালকে পঢ়িছ মন দিছে তেনেকে আৰু একচেলি মানে কি আত্মবিশ্বাস টো হৈছে, মানে ভয়ো তুমি কৰিব নালাগে বুজি পাইছা। নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু ইতিবাচক কথা ভাবিব লাগে।
হয়।
আৰু তোমাৰ মানে আৰু এটা কথা কি হৈছে মান আমাৰ জীৱনত ধৰ, তুমি যিকোনো মানে। আহ, যিকোনো তুমি ডিচিশনে কোৱা বা যিকোনো তুমি কিবা। কাম কৰিবলৈ যাবা ন।
উম,
তেতিয়া তুমি নি নিজৰ ওপৰত আত্মবিশ্বাসটো মানে সকলোকে গুৰুত্বপূৰ্ণ বস্তু হয়। আত্মবিশ্বাসটো।
আৰু তুমি ঠিক কথাই কৈছা, আৰু যেতিয়া আমি কিবা, এটা কাম কৰি থাকো তেতিয়া আমি হয় মানুহবোৰৰ কথা তোমাক। যে কয় যে এইটো কথা যে এখন কােৰে শুনিবি, এখন কাণেৰে উলাই দিবি। এইটো কৰ'বাত নহয় কৰবাত কৰিব লাগে চাগে নহয় নে।
উম,
উ, কিন্তু এনেকুৱা নহয় যে শিক্ষকে ভাল কথা শিকাই আছে আমি সেইটো কামত সেইটো সময়ত এইটো কাম কৰিছো তেতিয়া বাৰু বহুত বেয়া কথা হ'ব।
উম,
ত, তেনেকুৱা ধৰণে আমি আগবাঢ়ি যাব লাগিব আৰু আত্মবিশ্বাস আত্মবিশ্বাসটোক আমি কেতিয়াওঁ। তুমি কোৱাৰ নিচিনাকয় অহংকাৰলৈ আমি পৰিৱৰ্তন কৰিব নালাগিব। তুমি কি ভাবা, সেই ক্ষেত্ৰত।
মানে মই তুমি যে ক'লা। আত্মবিশ্বাসটোক আমি কেতিয়াও আত, অহংকাৰলৈ পৰিৱৰ্তন কৰিব নালাগিব।
উম,
সেই ক্ষেত্ৰত।
অ, এইটোতো মই তোমাক কৈছো ন আত্মবিশ্বাস তো মানে কি হৈছে তোমাৰ। নিজৰ কেপাচিটি হা, নিজৰ কেপাচিটি আৰু তোমাৰ নিজৰ মানে। অ, তুমি মানে কেনেকে কি কৰিব পৰাাৰ লৰা সেইটো মানে নিজৰ ওপৰত তুমি বিশ্বাস। থাকিব লাগিব আৰু সেইটো হৈছে তোমাৰ মেইন, যে তোমাৰ এতিয়া। তুমি এইটো কাম কৰিব লৈ আছা এইটো তুমি কৰিব পাৰিবা তোমাৰ মানেটো আছে।
হয়, হয়।
ত' সেইটো তোমাৰ মেইন হয়। তাৰ পাছত উম, লগতে তোমাৰ সাহস। আৰু তুমি, মেণ্টেলি প্ৰিপয়াৰড হ'ব লাগিব।
উম,
তলে তুমি ভয় কৰ ভয়। কৰিব নালাগিব তুমি ভয় সংকোচ এইবিলাক কৰিব নালাগিব।
বাৰু ৰাখিছো আজি তোমাৰ পৰা বহুখিনি কথা আৰু অভিজ্ঞতা লাভ কৰিলো।
উ, ময়ো কৰিছো তোমাৰ পৰা বহুত অভিজ্ঞতা। হয়, ধন্যবাদ।